হয় আছো কওকচোন
কি কৰি আছে?
হয় এনেই বহি আছিলো আপোনাৰ তেনেকে মাক অলপ মানে সহায় কৰি দি আছিলো চবজি কাটি দি আছিলো।
অ', অ', অ'।
হয়, এই ঘৰৰ আপোনাৰ কোমোৰা এটা মানে আছিলে তাকে মানে এতিয়া ৰাতি সাঁজৰ মানে কুটি দিছিল লো অলপ, হয় মানে হয় মানে আপোনাৰ আজিকালি বজাৰত কিমান সাৰ দিয়া বস্তু নহয় জানো, সেইকাৰণে সেইকাৰণে মানে যিমান পাৰো ধৰক ঘৰত কোৰ এচাব পানীয়ে তেনেকে ধৰক এ দুটামান ধৰক গুটি সিঁচি দিলো।
অ', অ', ভালে কৰিছে, এনেও সি ঘৰৰ শাক পাচলিবোৰ মানুহৰ কাৰণে উপকাৰীয়ে ন'।
হয় হয় হয়।
অ', সেইটো কাৰণে ঘৰৰ শাক পাচলিয়ে খাব লাগে।
হয় সেইকাৰণে মানে আপোনাৰ ধৰক যিমান পাৰো ধৰক মানে কম পৰিমানে হ'লেও ঘৰত ধৰক যোনবিলাক আপোনাৰ গোবৰ সাৰ আছে সেই সাৰ বিলাক ধৰক মানে ব্যৱহাৰ কৰি পেলাই মানে আকৌ ছাই পাত বিলাক এইবিলাক দি পেলাই মানে মই ধৰক এই ক'বাত এনে ধৰক কোৰ এচাব এই ৰঙলাও গুটি দুটাই দি দিলো বা কিবা গুটি টি দি দিলো ন' সেইবিলাক মানে অ', তাক সেই হৈছে আজি মানে এটা কোমোৰা জালি এটাই তাকে কুটি দি আছিলো মাকে।
অ', খুব ভাল কৰিছা আৰু ঘৰৰ পাচলি খোৱাতো মানুহৰ ভালো হয় আৰু তেনেকে লাই লফা পালেং এইবিলাক লগাবও লাগে আৰু এতিয়া আপোনাৰ জিকাৰ চিজন ভাত কেৰেলা চিজ এইবিলাক লাগে ঘৰত
হয় এতিয়া মানে ধৰক এতিয়া ধান খেতিটো এতিয়া কৰাই হয় হয়, কিন্তু এইবিলাকো যদি আমি ধৰক ঘৰতে যদি কৰিলো আমাৰ পইচাইও পইচা খিনিও ধৰক আয় হয় হয়, আমি ধৰক বজাৰ প তেতিয়া তেল কণ বা নিমখ কণ কিনিলেও হয় আৰু ঘৰতে ধৰক বা কুকুৰা হওক মানে আপোনাৰ ছাগলী তেনেকে ধৰক মাছ পালন, হাঁহ পালন তেনেক কৰি ল'লে ঘৰখনন ধৰক কিছুমান ক্ষেত্ৰত বহুত খিনি ধৰক আয় হৈ যায়। অ'।
মানে কি নিজৰ ঘৰতে যদি সকলো বস্তুখিনি থাকে ন' তেতিয়াহ'লে সুবিধা চলিবলে কাৰণে আৰু মানুহে
হয় এতিয়া হাঁহজনীয়ে যেতিয়া আপোনাৰ হাঁহ হাঁহ আপোনাৰ দহ জনী আছে হয় টহ যত দহ পাঁচজনী হাঁহৰ যদি আপোনাৰ পাঁচটা মতা থাকে পাঁচটা মাইকী থাকে পাঁচজনী হাঁহেও যদি ডেইলি কণী পাৰে আপোনাৰ পাঁচটা কণী ওলালে তেনেকে ধৰক আপুনি মুৰ্গীও ধৰক তেনেকে দহজনী ৰাখিলে তেনেকে দহজনীৰ ভিতৰত তে তিনিজনীয়ে বা কণী পেলে তে কিমান আপোনাৰ ঘৰখনত ধৰক কণী নিকিনাকেই হৈ যায় ন'।
আৰু বেচিবও পৰা যায় ন', সটো আপুনি টকা তাৰ পৰা পালেও সেই দু পইচাটোদি আপুনি চলিবও
অ', ঘৰখন ঘৰখন কিমান সুন্দৰে চলিব পাৰি হয় বাহিৰত আজিকালি উম, চাকৰি নকৰিলেও উম
এ আপুনি এজনী গাই পোহে ন' গৰু গাই এজনী পুহিলে আপুনি পোৱালি এটা পালে পোৱালিটো পিছত আপুনি আকৌ তাৰ পৰা গাখীৰ পালে গাখীৰ খিনি পোৱা পিছত পিছত আপুনি গাখীৰখিনি নিজৰ ঘৰত খাবও পালে, কি কৰা হয় বেলেগক বেচিব ও পাৰিলে হয় নে? সেইটো কিমান সুবিধা হয় মানুহৰ স কাৰ হয় পোৱালিটোও পালে আপোনাৰ ওপৰত কৰোঁ বুলিলে মানুহে ঘৰতে থাকি উপাৰ্জন কৰিব পাৰে।
তে গতিকে মানে যিমান পাৰো ধৰক ঘৰতে বহুতখিনি মানে আয় হৈ যায় আমি কৰিব জানিলে মানে ঘৰতে ধৰক পইচা হয় আৰু ধৰক আজিকালি ধৰক কেৰেলা বেংগলৌৰ এনেকে যাব নালাগে কৰিব জানিলে মানে ঘৰতে বহুত বহুত ইনকাম আছে ঘৰত কৰিবলৈ হয়। কিন্তু সেইটোৱে উম, মানুহবিলাক খালি এলেহুৱা হ'ব নালাগে।
এলেহুৱা হ'ব না আজিকালি মানুহেতো আৰু মোবাইলতটো লৈ বিচনাখনেই চিনি প
সেইটোয়ে মোবাইলতটো ল'লেও ধৰক মোবাইলত কিমান ভাল কথা আছে ন' কেনেকে ধৰক আজিকালি মানে খা খাদ্য কেনেকে বনাই বা কি বস্তু কোন-কোন সময়ত ৰুলে ভাল হয় কিমান ভাল ভাল কথা কয় ন' সেইবিলাক অ'
এতিয়া পাচলি এটা ৰুলে সেই পাচলিটোত কি সাৰ দিব লাগে কি সাৰ দিব নালাগে সকলো কথা গম পা পাব পাৰি জানিব পাৰি সেইটো কাৰণে সুবিধাও হৈছে।
উম, হয়, গতিকে মানে অ', যিমান পাৰো ধৰক তেনেকে মোবাইলৰ চাব লাগে তেনেকে ধৰক ভাল ভাল বিলাক যিবিলাক কথা ভাল জ্ঞান সেইবিলাক বস্তু ললে মানে ধৰক আমাৰ ঘৰখনৰ কাৰণেও ভাল বা আমাৰ নিজ কাৰণে নিজৰ শৰীৰটোৰ কাৰণেও ভাল আজিকালি চাওকচোন বজাৰত কিমান সাৰ দিয়া বস্তু
অ', প্ৰত্যেকটো বস্তুৱে।
আপোনাৰ আগদিনা বেদনা টো কুলি পেলাব পিছদিনা বেজি মাৰি বজাৰলৈ লৈ আহিব বা সাৰ মাৰি হয়
দিনা দেখিব কলি পিছদিনা দেখিব আপোনাৰ পইনত হৈয়ে গ'ল।
পৰিণত হৈয়ে গ'ল।
পোৱা হৈ গ'ল।
ত' আমি স সেই বজাৰৰ বস্তুবলাক আমি ক'বলৈ গ'লে প্ৰতিটো বস্তু নহয় বাৰু যিখিনি বস্তু খাই আছো কিছুমান বস্তু আমি ধৰক বৰ বিহ খাই আছো ন' এইবিলাক ত' এইবিলাক গৈ আমাৰ শৰীৰৰ ইনফেকশ্যন কৰিছে ইনফেকশ্যন কৰাৰ পাছত কি হৈছে আমি ধৰক ডক্টৰৰ ওচৰত বেমাৰ দেখাবলৈ দৌৰ মাৰিব লগা হৈছে এতিয়া চাওচোন ডক্তৰৰ ওচৰত যোৱাৰ লগে লগে কিমান টকা পইচা পইচা লাগিল হয়, ডক্তৰেটো ঔষধ লিখি দিলেই হয়, ঔষধ লিখি দিয়াতে লগতে বা শাৰীৰিক কিছুমান ব ব্যয়ামক কৰক বা শাৰীক বা ঘৰক হয় ত' গতিকে নিজৰ স্বাস্থ্য উম।
মানে নিজৰ স্বাস্থ্যৰ কাৰণে দহ পোন্ধৰ মিনিট বা আধা ঘন্টা এঘন্টা নিজৰ শৰীৰৰ কাৰণে হবই লাগে হয় ৰাতিপুৱাটো মানে মানুহৰ ৰুটিন টো থাকিব লাগে আৰু আপুনি যে এলাহ কৰি থাকে আপুনিতো বেমাৰত পৰিবই
উম পৰিবই।
থাকিলে।
হয়, গতিকে যিমান পাৰো ধৰক তেনেকে ধৰক মানে ঘৰতে যিবিলাক বস্তু হয় সেইবিলাক বস্তু মানে, কৰিব লাগে আৰু মানে, এলাহটো লগাব নালাগে তেনেকে হয়নে এতিয়া অ', এতিয়া আপুনি গৰমত আপুনি ক'লেকো ওলাই যাব নোৱাৰি ঘৰতে ধৰক ৰাতিপুৱা সোনকালে উঠি কোৰ এচাপ মাৰি কিবা মৰিচাপ পাল কিবা শাকুকি পেলাই বা জৰিকীয়া পুলি দুটাই ৰুলে কিমান মানে আপোনাৰ ধৰক মানে ঘৰখনৰ সুবিধা হয় ন তেনেকে খালি আপুনি যেতিয়া অ', তেতিয়া আপুনি তেল অ',
আপুনি বজাৰ ঘৰৰ কল খাব তেতিয়া হলে আপোনাৰ কিমান এটা উপকাৰী হয় কিন্তু। ৰ পৰা যিকোনো যিকোনো ন চব বস্তু নহয় বাৰু, কিন্তু প্ৰায় প্রায় ভাগ বস্তু আপোনাৰ মেডিচিন দিয়াই থাকে
হয়, হয়। তেনেকে ধৰক যিকোনো, বস্তু তেনেকে সুবিধা হয় আৰু ঘৰত। পৰিলে হয়, এতিয়া এ গৰমত উম, তাকে এতিয়া ধৰক গৰমত তেনেকে ধৰক কিমান গৰম পৰিছে বিশ ধৰক ঘৰতে ধৰক সে বহুত ধৰক মানে সাৰ নিদিয়া বস্তু খাব পাৰি ন সেইটো কাৰণে, কিমান ভাল তেনেকে ধৰক ক কলপচলা তেনেকে খাব লাগে ঘৰতে ঘৰৰ এবিলাক মানে সাৰ নিদিয়া কোনো প্ৰাকৃতিক বস্তু ন, উম্ উম্। সেইবিলাক বস্তু খালে ভাল আৰু হয়।
হয় সেই এতিয়া আপোনাৰ নেমু চৰবতটো ৰেগুলাৰ মানুহে খাবই লাগে। ৰেগুলাৰ ৰেগুলাৰ যদি নেমু চৰবত খাই, আপোনাৰ তেতিয়া‌ হ'লে বহুত উপকাৰী হয় ন।
হয়, হয় তেনেকে ধৰক আকৌ তেতেলি, প্ৰেচাৰৰ কাৰণে কিমান ভাল। উম।
বহুত ভাল। আজিকালি মানুহে মানে কি? মছলা জাতীয় বস্তুটো খাবই নালাগে। মছলাৰ পৰা দূৰতে থাকিব লাগে। গৰমত হয়নে? যিমানটো পায় নৰ্মেল খাদ্যই খাই থাকিব লাগে, গৰমত।
হয়, হয়। যিমান পাৰোঁ ধৰক সুস্বাসধ্য সু-খাদ্য মানে তেনেকে খাই থাকিলে, বিশেষকৈ বহুত ভাল হয়, শৰীৰটোৰ কাৰণে। আজিকালি মানুহৰ দেখা নাই কিমান বেমাৰ-আজাৰ, কিমান হৈছে। এই দেখিব কিডনী, এই দেখিব কিডনী প্ৰব্লেম, এই দেখিব দেখিব আপোনাৰ গ'লব্লাডাদাৰ। গতিকে এইবিলাক কি হৈছে, সাৰৰ, সাৰৰ পৰাই হৈছে ন। পানী পৰাই হৈছে।
হয় হয়। এতিয়া আপোনাৰ মানুহৰ ফেটি লিভাৰটো বাঢ়ি গৈছে। সেইটোতো আপোনাৰ তেল-মছলাৰ পৰাই ফেটি লিভাৰ বাঢ়িছে ন, মানুহৰ ফেটি লিভাৰটো কিহৰ কাৰণে হৈ আছে, মানুহে অতি তেল-মচলা খাই, ফাষ্ট ফুড খাই, সেইটো কাৰণেতো হৈ আছে ন।
উম, হুম হুম।
সেইটো কাৰণে মানুহে অলপ চাই-চিতি চলিব লাগে, চাব লাগে। আৰু তেতিয়া, নিজৰ দেহাটোও ঠিক হৈ থাকিব।
হয়, গতিকে যিমান পাৰোঁ ধৰক, আমি ধৰক, সুস্বাস্থ্য, সুখাদ্য তেনেকে খাই থাকিলে শৰীৰটো ভাল হৈ থাকে, ধৰক ডক্তৰৰ ওচৰতো তেনেকে যাব নালাগে, হয়। এতিয়া মানে, আপোনাৰ মানে বাৰী, হয়, হয়। আৰু চাবচোন ঘৰৰ‌, ঘৰৰ বস্তু বিলাক ইমান আপোনাৰ মিঠা হয়। খাব, খাবলৈ কিমান সোৱাদ লাগে ন। কাৰণ অহ কাৰণ আপোনাৰ সাৰ নিদিয়া বস্তু ন।
হয় হয়।
হয়, তেনেকে ধৰক বাৰীত বা তেনেকে পুখুৰী খান্দি ল'ব লাগে। তেনেকে ঘৰতে মাছ-চাছ তেনেকে পেলাব লাগে। অঁ সাৰ নিদিয়া মাছ বিলাক, উম! এতিয়া, উম!
আপুনি ঘৰৰে খাব পাৰিলে ন, ‌ আপোনাৰ মাছটো‌ আপুনি পুহিলে আপুনি মাছটো ঘৰৰে থাকে, আপোনাৰ কিমান সুবিধা হয়, নিজে যদি
উম! হয়, হয়! গতিকে যিখিনি পাৰে ধৰক মানে, পুহিব জানিলে ঘৰত তেই গোটেইখন বজাৰ কৰিব পাৰি আৰু
খালি এলেহুৱা নহ হ'ব নালাগে, এলেহুৱা হ'লে ট বজাৰৰ পৰা কিনি খাব লাগিব ন! যদি আপুনি অ', নিজৰ দেহাটোৰ কথা চিন্তা কৰি সদায় দৈনন্দিন কাম খিনি কৰি যায়। তেতিয়াহ'লে নিৰোগী হৈ থাকিব পাৰিব। সেইটো কাৰণে, মানুহে কৰিব লাগে কাম, সকলো কাম।
হয, হয়। মানে কৰিব জানিলে ঘৰতে বহুত বস্তু স্ত ওলাই পৰে, সেইটোৱে। সেইবিলাকে, মানুহ বিলাকে বুজি পালে মানে ভাল আৰু‌ এতিয়া চাওকচোন, আজি মই ঘৰতে সেই গুটি দুটা দি থোৱা কাৰণে কোমোৰা এটা ওলালে। হয়, হয় সেইটোৱে। ইমান মানে, হয়!
দুজোপাও যদি লগাই থয় জিকা কেইটাও খাব পালে।
হয়, হয়, হয়। বজাৰৰ পৰা আনিব নালাগে, হয়।
এতিয়া ভোট জলকীয়া লগাওক। জলকীয়া এইবিলাক নৰ্মেল। কীয়া বিলাক লগাওক, তেতিয়া আপুনি ছিগি খাই থাকিব পাৰিব, ন?
হয় হয় হয় ম বহুত খিনি আয় হয় গতিকে আয় কৰিবলৈ জানিবও লাগিব তেনেকে
অ জানিব লাগিব মানুহে এলাহ কাৰণেতো নকৰে ন
উম উম
গলে ধৰ মে নকৰে
হয় হয়
সেয়াই মানে আপুনি যদি টাইম দিম বুলি ভাবে তেন্ত তেতিয়াহ'লে আপুনি ঘৰখন দিব লাগিব দিব লাগিব সময় সময় দিব জানিলে আপুনি সেইবিলাকতে যে সময়তটো কটাই দিব পাৰিব
হয় হয় হয় বাকী যি নহওক দিয়ক আপোনালোকৰ কথা পাতিবাও ভালেই লাগিলে নহয় জানো
লাগিলে দেই
হয় হয় বাকী কোমোৰাৰাকেইটা কাটি লও দিয়ক আহ আহ ঠিক আছে হ'ব দিয়ক শু শুভ ৰাতি
অ শুভ ৰাত্ৰি
অ অ